অ', কি কৰিছা?
আছো, এনে তই?
মইও এয়া ই গাটো ধুই মানে বহিছো।
আজি কৰবালৈ গৈছিল নেকি, ক'ৰবালৈ গৈছিলি আজি?
অ', এন চি চি লৈ গৈছিলো।
অ', কি হ'ল আজি?
এয়া তোমাৰ কা ইণ্টাৰভিউ আছিলে মানে, তোমাৰ ডেমো মানে, আজি, আজি তোমাৰ মানে যোনদিনা খন মানে ইণ্টাৰভিউ হ'ব, সেইদিনাখন মানে কেনেকুৱা, কেনেকুৱা কি হ'ব কি
আজি তহঁতক মানে ডেমো এটা দিছে আৰু।
অ', দছ অ', পৰীক্ষা হ'ব তোমাৰ এয়া এশ বিশ নম্বৰৰ, তাৰপিছত তাৰপৰা, তোমাৰ এই যোনে মানে পাৰে আৰু বেছি, তাৰপিছত মানে তোমাৰ ফিজিকেলটোও চাব, ত্ৰিশটা আজি যে ত্ৰিশটা পোচাব আৰু পোলাপ মৰাইছে ষাঠিটা। অ', লগা লগে, লগে মানে অকনো ৰখিব দিয়া নাই, কৈছে যোনে ৰখিবি বোলে কোবন খাবি বোলে, এ তে সাপৰ নিচিনা মাৰিছো হেই, লাষ্টৰ যে এই পাঁচটা যে
মানে ৰনে মাৰিছে।
এই ৰনে যে পোৰা মাৰিছে হে, তাৰ তাৰ হাতত বেয়া জোৰ আছে, বা একে পুৰা মাৰিছে, মাৰিছে ৰনৰ হাতত বহুত জোৰ আছে। দেই মাৰিয়ে আছে, সি ত্ৰিশটা মাৰিছে পুৰা। মই পঁচিছটা মাৰি, লাষ্টত সাপৰ নিচিনা মাৰিছোঁ আৰু। মই তোম মই এই বহি আছোঁ, বহি আছোঁ, তুমি?
আছো মই বহি এনে, কিনো কৰিবি আৰু।
আজি গম পোৱা নে, নতুন প্ৰজেক্টটোৰ কথা।
নাপাও কি হৈছে, কচোন।
হিন্দীত ক'ব লাগে, হিন্দীত, হিন্দীত।
হয় নেকি, তই কিয়, তই দাখোন একে কৰা কথা বোলে কি হ'ল?
সেইটো মোৰ হ'লতো, সেইটো মই এতিয়া তোমাৰ ওচৰত যাম হে।
কি তই কি, এতিয়া হেৰিট কথা পাতিবি নে পাৰিবি।
নহয়, নহয় সেইটো বেলেগ।
অ', অ'।
মই তোমাক ওথনি যোনটো ফোনত কৈছিলোঁ, সেইটো, সেইটো, সেইটো মই তোমাৰ চলে যামহে, ফোন কৰাটো যে মই যে তোমাক ফোন মাৰিছিলোঁ, অ', সেইট টো বেলেগ। মোৰ মানে সিদিনাখন যে, অ', মই সেইটো কাৰণে মই লৈ ল'লো। মানে।
সেইটো আছেই।
অ', আছে, এতিয়াও আছে।
অ', দিবি মই আধা তই আধা।
অ', সেইটোৱে মই যোনটো ক, অথনি কৈছিলোঁ সেইটোয়ে আৰু মানে। মানে কষ্ট দুইটাৰে হ'ব কিন্তু পইচাটো সমান আৰু। অ', সেইটো সমানে আকৌ মানে কম বেছি নকৰোঁ আৰু কম বেছি কৰিলে বেয়া। সেইটোয়ে ময়ো পোন্ধৰটায়ে কৰিম মানে মই পোন, অ', বুজিছোঁ, বুজিছোঁ। মই সমান সমান কৰিম, তেতিয়া উম। এতিয়া এই এইটো চাহ তাহ খালা? পোন্ধৰটাৰ ওপৰততো এই এ এলাহ লাগে ন বহুত? বহুত এলাহ লাগে।
ধেমালি নিক
লাষ্ট, লাষ্টত মুখ বিষাই যায়গে বাহ।
অ'।
এই এইটো, তোমালোকৰটো ভাতটো আবেলিয়ে খালা?
ভাত আবেলি খালোঁ, কিন্তু আজি তাত গ গৰম লগা নাই সেইসবা কৰিব দিছে, ই আজি দেখোন
উও আই ৰাতিপুৱা, ৰাতিপুৱা ৰ'দ খনত ৰখাই থৈছে। ৰাতিপুৱা বোলো ৰ'দ খেনত ৰখাই থৈছে, তেনেকৈ ৰখি আছোঁ আও, এই ৰ'দগালত বহাইহে থয়, অ'। ৰীল চিল নকৰে, অকল তোমাক বহাই থ'ব ধুনীয়াকে, কৈছে বহি থাক।
মোৰ আগৰ এতিয়া লগৰ নিচিনা নাইতো। এতিয়া ৰ'দডাল বহুত বেলেগ, সেইটোতো বুজিব লাগে ন? আগৰ ৰ'দ বেলেগ আৰু এতিয়াৰ ৰ'দ বেলেগ।
চাৰে পাঁচটাৰ পৰা ৰ'দ যে ভয়ংক কৰ ৰ'দ সেই, একে টিকা ফটা ৰ'দ দি দিছে আজি।
কাইলে কেইটা বজাত আহিলি?
আমি তোমাৰ চাৰে বাৰটাত ছুটি দিলে, চাৰে বাৰটা। তাৰপিছত গৈছো তাত পাইছোগৈ পাঁচটা বিশত। অ', সোনকালে মই তোমাক যে ফোন মাৰিছিলোঁ।
সোনকালে আহে নাই।
অ', অ' তোমাক ফোন মাৰোঁতে মই মিছন চাৰিআলি পালোঁহি।
হা?
তোমাক বোলো মই যেতিয়া ফোন মাৰিছিলোঁ, মই মিছন চাৰিআলিত আছোঁ। এই নাই নাই, গোটেই দিনডাল নলগাই নহয়। অ', মানে মই তোমাৰ অকণ দূৰলে গুচি আহিছিলোঁ। হেৰি যিহেতু তোমাক মই ফোন মাৰোঁনতে মই মিছন চাৰিআলিতে আছোঁ, তাৰ পাছত মই ঘৰ চাৰে বাৰটা মানত পাইছোঁহি, এটা মানত।
বেলি মানে পাইছোঁহি চাগে, মই সেইকাৰনে তোক সোধানাই আৰু।
আ আবেলি মানে ইমান দেৰি তাত ইমান দেৰি তাত নকৰাই।
অ, মানে ৰাতিপুৱা, সোনকালে মাতি, সোনকালে শেষ কৰে। সোনকালে মাতি, সোনকালে শেষ কৰে আৰু। অ, অ, নোৱাৰিও দেই, দুপৰীয়া।
এ, নোৱাৰি, নোৱাৰি ধেত ইমান তোমাৰ ভৰ, দুপৰীয়া তোমাৰ সেৱা, সেৱা, কৰি থাকিব পাৰিবা নেকি আৰু।
তাকে
বাকী তোমাৰ কোৱাচোন, বাকী কোৱা তোমাৰ বিজনেচ আইডিয়া বিলাক। তুমি কোৱাচোন, এই বিজ
বিজনেছ আইডিয়াটো মোৰ একো নাই, মোৰতো, মোৰতো বিজনেচ আইডিয়া লাল-বাতি। মই নিজে বিজনেজ নাজানো, তোক কি কম এই,
এ, হে, হে, আলু মানে পুৰা, একোৱে নাজানা।
নাই, বিজনেচত মোৰ আইদিয়াই নাই।
তুমি, মানে সেইকাৰণে বিজনেচৰ আইদিয়া, এই, মই মানে এইটো কথা গুটিক সুধিব লাগিব হয়নে? মই গুটিক সুধিব লাগিব, অ,
তোৰ এইবাৰ কি, বিজনেছৰ পোক সুমাল নেকি?
নহয়, নহয় মই মানে বিজনেচৰ কথাবিলাক শুনিলে ভাল লাগে।
এছ, এছ, চি, এইবিলাক কাৰণে নপঢ় কেলে? শুনি ভাল ন, ভাল লাগিলে, গোটেই জীৱনতটো নোখোৱাই নহয়।
এ, বুজিছো নহয় মই সেৱাটো পঢ়িয়ে আছো, তোমাৰ লগত মানে তোমাৰ এইয়া, এই এইটো। এনেই তোমাৰ, কথাবিলাক চাওঁ আৰু সিহঁতৰ কেনেকুৱা, কেনেকুৱা ডাঙৰ কিছুমানে আকৌ মানে বিজনেছৰ কথা বুলি ক'লে ডাঙৰ, ডাঙৰ কথা কয় নহয়। যে মই এইটো, এইটো কৰিম, এইটো, এইটো কৰিলে মই ইমান টকা আহিব মোৰ টালৈ। মানে তেনেকা শুনিবলৈ ভাল লাগে, সেইটো মই সেইকাৰণে শুনি থাকো মানে। অ, এইটো কাৰণে মই মানে, যাকে তাকে কৈ থাকো যে এই, বিজনেচৰ আইডিয়া বিলাক, কোৱাচোন কেনেকুৱা, কেনেকুৱা। উম,
বিজনেচ কৰিব হ'লে, ইমান
আমাৰ বিজনেচৰ কোৱালিটি, নাই হয়নে?
উম, নাই, নাই, তই, তই এখন গেলামাল দোকান দিয়াৰ আগত। তই গেলামাল দোকান দিয়াৰ আগত ত‌ই, এখন দোকানত থাকি আহিব লাগিব ছমাহ মান।
সেইটোয়ে, এইটোয়ে এতিয়া ৰাখ
খেলতো বুজি পাবি।
অ, মানে এটা বস্তু, সেয়া বস্তু বিলাকক কিমান দাম। কেনেকুৱা আনিলে কিমান দামত পাবি, এই মই ৰেট, কেনেকৈ মিলে অই সেইটোৱে, আমাৰ এতিয়া সেয়া নাই।
খন, দোকানত
আমাৰ আকৌ, সেয়া নাই নহয়। আমাৰ আৰু কি আৰু, নোৱাৰোঁ, নোৱাৰোঁ। নোৱাৰোঁ, নোৱাৰোঁ ঠিক এয়া, ইমান সহজ কথা নহয়।
হেই, ধেমালি নেকি?
তাকেই মোৰ ইজি নহয় অ, এইটো
ক'বলৈ সহজ, ইজি নহয় উম,
অ, এইবাৰ যে তোমাৰ এদিআৰি কিমান নৱেম্বৰ মানত ওলাব নে।
অঁ ওলাব বুলি কৈছে হিমন্তই। নৱেম্বৰ অক্টোবৰ নৱেম্বৰ মানত। তাৰপিছত কৰি দিবি ফৰ্ট গ্ৰেডত অনলাইন।
অঁ, ফৰ্ট গেটত কৰি চাম ৰখা এইবাৰ মানে তোমাৰ প্ৰথমটো ভা
ভালেকে পঢ়ি থাকিবি।
সেই সেইটো মানে মানে মই এনেকুৱা নাযাওঁ যে এই নপঢ়াকৈ এবাৰ দি চাও মানে পঢ়িয়ে যাম।
পঢ়ি যা পঢ়ি দে চাম নহয় পঢ়ি দে নেক্সট এদিআৰৰি ওলাব নাই কোনো গেৰেণ্টি নাই।
সেইটোৱেই অঁ।
পোষ্ট নাই আৰু এইবিলাক কাটি কুটি যেনে তেনে মিলাই কৰি এইবাৰ দিব আৰু, নেক্সট আৰু পষ্ট নোলাই আৰু আশা নকৰিবি। প্ৰত্যেক বছৰ চাকৰি ওলাব বুলি অঁ ম‌ইনো চিৰিএছলি কৰিছো তহঁতক। পোষ্ট নাই আৰু এইবাৰ সম্ভৱ লাষ্ট হ'ব। তাৰপিছত মানুহৰ অঁ, আৰু মানুহ ৰিটায়াৰমেণ্ট হব লাহে লাহে দি দি থাকে।
মানে তেতিয়াহ'লে দেখোন এইবাৰ কাটঅফও বেছি মাৰিব। যদি এইবাৰ লাষ্ট হয়, এশ দ এশ দশ মান মাৰিবনে এশ দশ মান মাৰিবনে?
আহি যাব কিমান মান পালে পাই যাবি আৰু।
অঁ, মই মানে এশ দশ মই মানে কেলকুলেটাৰ মাৰিছিলো। বোলো এশ এশ দশ মান চাগে এইবাৰ কাট অফ মাৰিব, এনেকে মই ভাবিছো আৰু।
এ এশ মান হলে পাই যাবি এশ ওপৰত থাকিলে পাই যাবি।
একজামটো কিমান নম্বৰ হৈছিলে অঁ একজামটো।
আমাৰ ত পাঁচ নম্বৰ ইহঁতৰ বোলে এইবাৰ বোলে পোন্ধৰ নম্বৰ হৈছিলে ভাইবা, আমাৰ ত পাঁচ নম্বৰ হৈছিলে ভাইবা।
পাঁচ নম্বৰ হৈছিল ন, তোমাৰ এইবাৰ পোন্ধৰ।
সিহঁতৰ এইবাৰ পাঁচ নে পোন্ধৰ কোনেও নাজানে।
হে
চিঞৰ নহয়।
ভাইবাত মানে কি কেনেকাকুৱা মানে তোমাৰ যেনেকুৱা এই নৰ্মেল ইণ্টাৰভিউ এটা লোৱাৰ নিচিনা লই আৰু মানে এ নিজৰ বিষয়ে এনেই এনেই নৰ্মেল ন।
তোক তোক কুৱেশচনো শুধিব তোক জিকে সুধিব তোক।
ঘপকে সুধিলে মানে জিতি লাগি যাব।
পাৰিলে পাৰিবি নোৱাৰিলে নাই আৰু, তোক দে তোক ডাইৰেক্ট কৰি দিব। তোক ডাইৰেক্ট শুধিব আমুক ক'ত তামুক ক'ত আছে ত সেইবিলাক হে।
অঁ বুজিছো। অঁ, মই ভাবিছিলো নৰ্মেল চাগৈ কনভাৰ্চচন কৰিব যে এইটো এইটো তোমাৰ নাম
ইণ্টাৰভিউতে ইটাৰভিউ তেনেকোৱা নহয় ইণ্টাৰভিউ মুখে মুখে শুধে।
বুজিছো নহয় বুজিছো মই ভাবিছিলো তেনেকুৱা হ'ব আওঁ। এই এইবাৰ মানে লাষ্ট ন।
অঁ মানে চাই মোৰ মতে মানে এইবাৰ লাষ্ট।
অঁ মানে কিয় ক‌ও এ নহ এইবাৰ এনে হয়ো কিয় ক যে মানে যেতিয়া তোমাৰ তোমালোকৰ সেয়া হ'ব কি হয় যে ৰিটায়াৰমেণ্ট হ'ব তেতিয়াহে প'ষ্ট ওলাব হয়‌ নে নাই।
এইটোয়টো ধেমালি নেকি ত্ৰিশ ত্ৰিশৰ পিছত অলপ মানুহ অল ত্ৰিছৰ পিছত অলপমান ৰিটায়াৰ হব, সেইখিনি লাহে লাহে ফিল কৰিব ন হাজাৰ হাজাৰ পষ্ট নোলাব নহয়।
অ হাজাৰ হাজাৰ পষ্টৰ কাৰণে মানুহে পোৱালিয়ে দহ হাজাৰ বিছ হাজাৰ দিব।
নোলাব না তেনেকে এতিয়া যিমান খিনি খালি আছিলে হোৰাই নোহোৰাই দি দিছে আৰু তাৰপিছতে ক'ৰ পৰা ওলাই থাকিব মা বছৰে বছৰে
এইটো বহুত বেয়া আৰু এটা চাকৰি কাৰণে বহুতে ধৰিলে
সেইকাৰণে এবাৰেই ভালকে পঢ়ি দে চান্স নাপাওঁ আৰু
উম এইবাৰ উম এই এইবাৰ আকৌ বোলে জুতিয়ে তোমাৰ এইটো কিবা কিবা এটা পঢ়িছে বোলে কিবা মাষ্টৰৰ কাৰণে অ', দিল্লীত অ', এই শনিবাৰে একজাম আছে।
ই এনেই কি কৰিম বুলি ভাবিছে ইহে জানে আৰু
অ ভাই সি কৈছে বোলে মই গলে মোৰ প্ৰাইভেট লোন যে ল'ব পাৰি যে তোমাৰ মানে এ লোন ললে যে তোমাক পঢ়াই থাকে যে লোনে
অ এডুকেশচন লোন
তো মাহে মাহে যিমান খৰচা হয় লোনটোৱে দি থাকে কিবা এটা আছে নহয় লোন তেনেকুৱা
এডুকেশ্যন লোন আছে।
অ সেইটো সেইটো সেইটো লোন কৈছে বোলে মই বোলে মোক ঘৰৰ পৰা লোন নিদিয়ে মই সেইটো লৈ পেলাই পঢ়িব লাগিব চাগে সি তেনেকে কৈ আছে। কৈছে ঘৰৰ পৰা খুজিব ভাল নালাগে বোলে পঢ়িবৰ কাৰণে বোলে বাক বোলে ইমান টকা দি আছে মইছো তোৰ বাইৰক দিব পাৰিছে যদি তোকো দিব পাৰিব তই খোজ কৈছে বোলে মোৰ খুজিবলে ভাল নালাগে বোলে
ওৱাই সি পঢ়িবৰ কাৰণে ঘৰত পিছাৰ দিব নোৱাৰে নে ওৱাই এই আই আই টি আই টিয়াৰ নামত যোৱালে হা শুনা আই টি আইৰ নামত যোৱালে কলেজৰ নামত যোৱালে এইবাৰ সি আকৌ এইটোলে আহিলে
দিয়ে নে দিব? তাৰ মানে মুছলিম লৰা লগত লগৰ কেইটামান লগ পাইছেো তোমাৰ এয়া এই এইটো নোৱালীৰ ওচৰৰ
আহ অ কিয় দিব আৰু
সিও সেইকাৰণে দিবগৈ মানে একেলগে যাব।
তাৰ তাৰ তাৰো টেনচনটো ছোৱালি জনীয়ে মেইনলি সিটো তাইৰ কাৰণেতো এইবিলাক কৰি আছে
এ ছোৱালীজনী সৰু সি কি কবা তুমি কোৱাচোন
উ ক্লাছ টেইন এইবাৰ ন মেট্ৰিক দিব।
অ টেইন নে নাইন সেইটোত থৰিব নোৱাৰো নাইন নেকি
নাইন নেকি?
অ নাইন নেকি
এই
টেইন এতিয়া পালেই নে
নাজানো আৰু মই আন্তাজতহে কৈছো।
হা হা
আন্তাজতহে কৈছো।
অ আনন্তাজত কৈছা এই নাইনত তেয়লে দিয়া মই জানো মানে মই পাহৰি গৈছিলো।
নাইনত
অ নাইনত অ
সি এতিয়াই ইমান টেনচন লৈছে
বহুত টেনশচন লৈছে, ভৱিষ্যতৰ কথা বহুত চিন্তা কৰিছে সি।
হে।
অথনি মই তাৰ লগত ওলাই গলো সি কৈছে, ঐ ল'ৰা মই বোলে চাক কৰি নাপালে মই ধ্বংস হৈ যাম। ম-মই বোলে আজিকালি দিনত বোলে চব ৰেইচ ঘোৰাৰ নিচিনা দৌৰিব লাগে, এতিয়া যদি সেই ঘোৰা ভিত যদি মই, এই এইটো চবেই যদি বি এড যায় মই কিহত যাম, মইতো বেলেগ ফালে যাব লাগিব ন।